হেল্ল', হেল্ল।
হেল্লো' হেল্লো'
হু হেল্ল।
অহ কি খবৰ
উম ভালেই দে তোৰ
ভালে ভাত খালী
ভাত খালোঁ তই এ তোৰ হেৰি দি খালু, অহ উম', মাছ বনাইছিলে তাৰপিছত তোৰ এ ব্ৰইলাৰ আনিছিলে। ব্ৰইলাৰ তৰকাৰী বনালে। তাৰপিছত, তোৰ এয়া বেঙেনা বেঙেনা
ভাজিলে আৰু দালি তই
মই খালু, পইতা ভাত খালু। বগৰীয়া আচাৰ দি, গাছ খাই খেতি-বাতি কৈৰিছা নাই এবাৰ
খেতি বাতি তো তেনেকে এইবাৰ কি হ'ল তোৰ আমাৰ ইয়াত মানে পানী আহিছে দেই যে পথাৰত তোৰ পানী সোমাইছে যিয় অলপ চলপ পানী খিন পানী সোমোৱাৰ কাৰণে এতিয়া হাল বোৱা কামতটো মানে অকমান ৰখাই থৈ দিছো। চাওক কি হয় এতিয়া শুনিছো বাতৰি কাগজ তাত পঢ়োতে শুনিছো বোলে প্ৰায় পানী বোলে পুৰা বোলে আহি আছে
অ।
হয় এতিয়া তাকে মানে অলপ মানে এতিয়া যদি ঘপককে যদি হালটো যদি বাই দিওঁ ন। পিছতকে তোৰ কি হ'ব, যদি পানী যদি আহি যায়, গোটেই ইয়াত তোৰ মানে পথাৰত তোৰ মানে বগা হৈ যাব। গতিকে মানে কি কৈছো এ কেইদিনমান দিন থাকক কেইদিনমানি থাকক, এই ৰাস্তাটো। কি হয়।
অহ তহঁতৰ ফালে বৰষুণ দিছেনে নাই।
আমাৰ এইফালে তোৰ বৰষুণ মানে তোৰ তেনেকে হোৱা নাই। এতিয়া তোৰ কি হৈছে তোৰ মানে হেৰি হৈছে। এয়া বৰষুণ, আমাৰ এইটো চাইডে হোৱা নাই পাহাৰৰ ফালে বৰষুণ হৈছে ন। সেই পাহাৰৰ চাইডৰ পৰা পানীটো মানে এইফালে বৈ আহিছে। বুজিছনে।
অ
সেইবাবে অকমান মানে এতিয়া খেতি পথাৰৰ এতিয়া ওচৰৰ এতিয়া আমাৰ আমি যিহেতু খেতি বাতি কৰা মানুহ আমাৰ এতিয়া যদি এতিয়া বানপানীয়ে যদি গোতেই খেতিৰ যদি মাৰি দিয়ে আমি গোটেই বছৰটোৰ কাৰণে আমি একো নোখোৱাকে মানে লঘোনে গা পেটত গামোচা মাৰি থাকিব লাগিব। সেইবাবে আমি কি কৰিছোঁ তোৰ অ', কেইদিনমান দিন মানে এ চাওঁ, বতৰটো কি হয়। বতৰটো যদি অকমান দাঙে, তেতিয়া মানে কি কৰিম। অ', হালটো বোৱা যাব আৰু এতিয়া আৰু বাকী কামখিনি এতিয়ালৈ কৰা নাই, গতিকে অলপ মানে কেইদিনমান দিন এতিয়া ৰখিছো মানে কি কৰিম এতিয়া বহুত মানে বেয়াও লাগি আছে এতিয়া আহ হালে যদি এতিয়া যদি এতিয়া ইমান দাম দি পেলাই তোৰ বিছ বিঘা মাি মই এতিয়া হাল বোৱাম হাল বোৱাৰ পিছত যদি তোৰ যদি বৰষ হৈ হাল বোৱা তাৰ পিছত কঠীয়া পেলোৱা পিছত যদি তোৰ যদি পানীয়ে যদি গোটেইখিনি যদি মাৰি দিয়ে ন তেতিয়া তোৰ বহুত বেয়া হব ন
অ
অ', হেল্ল। অ তই অকমান দূৰত যাবি নেকি তোৰ মাত মাত তো মাতো শুনা পোৱা নাই মানে বেলেগ মাত শুনি আছো
আৰু আগৈছিল
আহ
এবাৰ খেতি কৰিছিলো বুজিছ অ খেতি কৰি আছিলো এইফালে তিঁয়হৰ খেতি কৰিছো ৰেচমা খেতি কৰিছো শুবি ছ কেইতাত চুতা আৰো। খেতি কৰিলো আৰু তাৰ পিছত আৰু এ আমাৰ এইফেতে মানে বুইছ ই আহাৰৰ পৰা হেৰি আহে হাতী চতিি আহে বুজিছ
অ।
একে তিনি বিঘা মাটি গোটেই খোবা বিক্ৰী কৰি পেলালোঁ। দিছ চি চতি একদম হেৰি কৰি শেষ কৰি পেলালে।
হয় হয় হয় হয়
তাকে ভাবিছো যে বেলেগতে মাটি চাটি কিনো নেকি বুজিছ ইয়াত প্ৰত্যেকবাৰে এনেকেতো খেতি বাতি নষ্ট থাকিলো মইতো ইয়াতো জীৱন কেনেকে শিকো মই ন। কচুন আগবাঢ়ি কেনেকে যাম কচুন নাই ঘৰুতো এটা তাক খোৱা খৰচ আছে হয় নহয় তই ক
হয়, হয়।
সেইকাৰণে ভাবিছো মই ইফালে তো জাংগেনী কি নলদৈ ফালে বুইছ
অ', অ', মাটতি আছে ন তাত।
তাত মাটি আছে হয় এ, জেগাত মাতি পাইছো হেৰিটোৰ। বিঘা হেৰি লাগে ত এক কথা বিচাৰিছো মই এইফালে। এক কথাটো মই ঘৰত কিবা ফাৰ্ম এখন খুলিম বুজিছ।
অ অ ব্ৰইলাৰ, ফ্ৰাম অ অ নাই ঠিকে আছে।
কতাতটো আঠ লাখ টকা বিচাৰিছে। এতিয়া মই মানুহটোৰ লগত হা, তাকে এতিয়া কি কৰিবি এতিয়া উপায়তটো নাই। এনেকে ৰাস্তা লগৰ বুলি নহ ৰা। ৰাস্তা ল'ব নহয়। ৰাস্তাটোচ ত দে এতিয়া আৰু তই খেতিত যদি? ন খালি তাতো এটাতো, এটাতো ব্যয়ৱসায় কৰিব লাগিব। চোন নহ'লে আৰু কেনেকেনো থাকিম।
এতিয়াতোৰ কি হৈছে, হয়। এতিয়া কি হৈছে তোৰ হয়, হয়, এতিয়াতো কি হৈছে জানানে গোটেই সমগ্ৰ মানে অসমতে এতিয়া গোটেই মানে সমগ্ৰ অসমতে এনেকুৱা এটা ভয়াৱহ পৰি পৰিস্থিতি মানে থঠাল লৈছে মানে কি হৈছে তোৰ এতিয়া খেতিডৰা কৰিব ওলাইছো মই এতিয়া হাল চাল বোৱাৰ পিছত যদি বৰষুনতো বৰষুণৰ কোনো ঠিকনা নাই আজি আহিছে আজি ৰ'দ দিছে কালি বৰষুণ দিব। এতিয়া শুনিছো বোলে অ। অ অহা বলে তোৰ বলে আৰু বোলে বিশ দিনৰ মলৈ বোলে নেৰা নেপেৰা বৰষুণ দিয়াৰ মানে সম্ভাৱনা আছে বুলি ক'লে দেই নহ'লে এ গোটেই এ অ অহা গোটেই মানে মাহটোৰ মানে বৰষুণ, দিয়াৰ সম্ভাৱনা আছে তেনেকুৱা মানে বতৰ বিজ্ঞান, কেন্দ্ৰই মানে এটা ঘোষণা কৰি দিছে, আ-আ মানে বাতৰি কাকতত মানে আজি পুৱা চাওঁতে পাইছিলো। তাকে, এতিয়া যদি তেনেকে নেৰানেপেৰা যদি বৰষুণ দি থাকে তেনেহলেতো আ' ব্ৰহ্মপুত্ৰৰ যি উপত্যকা যি অঞ্চল অনচল আছে তাতো, তোৰ পানীয়েতো সকলো চোন বোৱাই লৈ যাবই। তাৰ লগতে তোৰ দাঁতি কাষৰীয়া দাত। কাষৰীয়া যিবোৰ অঞ্চল। চল আছে। সেইবোৰতো তোৰ বহুত ডাঙৰ এটা প্ৰভাৱ পৰিব। সেইবাবে আমি কি কৰিছো। সেইবাবে মই কি কৰিছো। তোৰ মানে এতিয়া এ বহুত ডাঙৰ এটা চিন্তাত পৰিছো বা মোৰ কথাটো বাদে দিছো। মই বাৰু কিবা এটা টোকটাকে মই এতিয়া যিহেতু মই এতিয়া ৰাজমিস্ত্ৰী কৰোঁ। গতিকে মই কিবা খিনি কৰি পেলাই মই হাজিৰা চাজিৰা কৰি পেলেও মই মানে চলিব পাৰিম। কিন্তু কিছুমান? উম মানে বহুত তলৰ শ্ৰেণীৰ লোক আছে যি সকলে মানে কি কৰে তোৰ অকল খেতিকহে নিজৰ প্ৰাধান্য় হিচাপে গ্ৰহণ কৰি মানে খেতি-বাতি। কৰি পেলাই তেওঁলোক মানে জীয়াই আছে। তেওঁলোকে যদি সেই খেতিৰ যদি খেতিৰ যদি? তেওঁলোকে যদি উচিত মূল্য় নোপায় বা এই বছৰ যদি কৰিব নোপায় তেনেহলে তেওঁলোকে কি হব গোটেই বছৰৰ বাবে তেওঁলোকে কি হব আহ তোমাৰ হেৰি আহ গোটেই মানে পেটত মানে গামোচা মাৰি থাকিবলগীয়া এটা শোচনীয় অৱস্থাৰ সৃষ্টি হব। সেইবাবে তেওঁলোকে কি কৰিছে, তেওঁলোক সেইবাবে কি কৰিছে জানানে তেওঁলোকে এতিয়া মানে? সকলোৰে মানে বহুত ডাঙৰ এটা? চিন্তা হৈছে ন দুধোৰ মোধোৰত যে কি হব কি নাই সেইবাবে এতিয়া তাৰ ওপৰত এটা গুৰুত্ব প্ৰদান কৰি আছে। অসমৰ যি বান সমস্যা। জান বানপী়ৰিত আমাৰ যি সমস্যা সেই সমস্যাটো আচলতে হয় আমি বাৰু ব্ৰহ্মপুত্ৰৰ আমাৰ ওচৰত এখন বৃহৎ নদী থকা কাৰণে যি যিহেতু ব্ৰহ্মপুত্ৰ থকাৰ কাৰণে অলপ ভৰ বাৰিষাতো আমাৰ কি হয় ব্ৰহ্মপুত্ৰ খন আমাৰও ওফন্দি অহাৰ ফলত কি হয় আমাৰ গোটে চাৰিও চাইডে আমাৰ কি হয় বানপানীৰ সমস্যাৰ সৃষ্টি হয় সেইবাবে আমি কি কৰিব লাগে আমাৰ এতিয়া কোনো উপায় নোহোৱা হৈছে আৰু এই বানপানী সমস্যাটো আমাৰ যুখ ধৰি পেলাই এনেকেই চলি থাকিব তাৰ উচিত আমি মানে কেনেকে পৰিত্ৰাণ পাব পাৰি আধুনিক যি যাৰ যন্ত্ৰণা যাৰ ওলাইছে তাৰ কেনে কেনেদৰে কি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমি আচলতে এই সমস্যাটো দূৰ কৰাটোৰ অতি প্ৰয়োজনীয় হৈ পৰিছে। সেইবাবে আমাৰ যি ভৱিষয়ত প্ৰজন্মৰ আমাৰ ভৱিষ্যত প্ৰজন্মবোৰ জীয়াই ৰাখিব কাৰণে এই সমস্যাবোৰৰ উচিত উচিত মানে তদন্ত কৰি তেওঁ এই সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াটো আমাৰ নতুন প্ৰজন্মৰ সকলৰ বাবে এটা ভাল দিশদায়ক ঘটনা হব বুলি মই মানে অনুমান কৰোঁ।
অতি ভাল চিন্তা অতি ভাল চ মানে আজিকালি কি আ হৈছে জানে যিটো মানে গলো কিয় সতা যিটো বৃদ্ধি পাইছে
হয় হয়।
সেই সেইবাবে মানে আপোনাৰ যিটো সাগৰৰ যিটো পানী সেইটো গঁৰ চাপত বৃদ্ধি পাইছে।
গড় চ্পত মানে আপোনাৰ কি জানে এতিয়া গোলকীয় উত্তাপটো আপোনাৰ উষ্ণতাটো আপোনাৰ বৃদ্ধি হোৱাৰ ফলত কি হৈছে আজিকালি হিমালয় পৰ্বত ডাঙৰ ডাঙৰ যিবোৰ পৰ্বত আছে তাত যি ওপৰত যি আপোনাৰ বৰফৰ যি থোপ আছে সেইবোৰ আপোনাৰ গলিব লৈছে। ফলত আপোনাৰ কি হৈছে সাগৰ মহাসাগৰবোৰত আপোনাৰ তাৰ পানীৰ প্ৰভাৱতটো পৰিছে গতিকে আমাৰ কি হৈছে আমাৰ নদ সাগৰ মহাসাগৰত হয় হয় হয়
হয় হয় সাগৰ মহাসাগৰবোৰত যেতিয়া আপোনাৰ বৰষুণ যেতিয়া হব হয় হয় হয়। সাগৰ মহাসাগৰবোৰত হয় হয়। সাগৰ মহাসাগৰবোৰত যেতিয়া বৃদ্ধি যেতিয়া সব যেতিয়া ধৰিছে তেই কি হৈছে জানেনে? তেতিয়া মানে কি হৈছে তেতিয়া বানপানী মানে এতিয়া আমাৰ এয়া নদ নদী এইবিলাক কিমান সৰু তাৰ তুলনাত তাত এটা পানীৰ পৰিমাণ বৃদ্ধি হবই। সেইবাবে আমাৰ কি হৈছে এতিয়া আধুনিক যি জাৰ যন্ত্ৰণা আছে তাৰ ওপৰত গুৰুত্ব কৰি আমাৰ মানে নতুন প্ৰজন্মৰ বাবে এটা মানে নতুন এটা ভাল চা চিন্ত ধাৰা কৰাতো আমাৰ উম চবৰে দায়িত হৈ পৰিছে।
হয়।
বুজি পাইচা?
পিছে ঘৰৰ সকলোৱে ভাল নহয় জানো?
সকলোৰে ভাল দিয়ক, ভগৱানৰ কৃপাত ৰাখিছে ঈশ্বৰে দিয়ক।
ঠিক আছে এতিয়া এতিয়া মোৰ মোৰ ভালেই আৰু মাজতে অলপা ন সুষ হৈছিলে। তাৰ ঔষধ এই অসুখটো মানে আপোনাৰ বুইছে অলপমান মোৰ ভৰি খনৰ। মাজতে এইবাৰ এক্সিডেণ্ট যে হৈছিলে।
হয়', হয়।
ফলতে মানে ভৰি মানে এডাল হাৰ দি মানে বুইছে। হাৰদিদাল মানে মাংসটো মানে একদম মহতিয়াই পেলাই অলপমান আগুৱাই গুচি আহিলে।
অ আপোনাৰ মানে আহ হাড় হাড়টো ভাঙিছে নেকি?
নাই হৰটো ভঙা নাই মানে হাৰ নিজৰ জেগাৰ পৰা অলপমান আগলৈ গুচি গৈছে।
হয় হয়।
সেই মই ডক্তৰক দেখালো গ। ডক্তৰে কৈছে এইটো ইয়াত বোলে ভাল নহ'ব এইটো আপুনি নেপাল যাব লাগিব।
সঁ তাক কাম কৰক আপুনি নেপাল যোৱাৰ আগত শুনি এই এইটো মানে আমাৰ হয় হয় হয় হয়
ভাল আৰু নেপালত মানে এটা ড্টৰ আছে সেই ড্টৰটো মানে একদমে আমেৰিকাৰ পৰা পঢ়ি আহিছে
হয় হয়
এতিয়া আমেৰিকাত সেই মানে মানুহটোৱে প্ৰাইজো পাইছে বহুতো তাৰপিছত তেখেতৰ ওচৰত মই গ'লো নেপালী পৰহি আহিছো নেপালৰ পৰা
হয়
তেখেতে ক'লে বোলে মই এক্সাৰচাইজ কৰিব লাগিব আৰু এটা এটা এটা হেৰি কৰিব লাগিব ট্ৰিটমেণ্ট এটা কৰিব লাগিব বুজিছে তেতিয়া মোৰ মানে ভাল হ'বা আৰু ইমান সু ভাল নহব এইটো হবলৈ মানে আপোনাৰ কমিও মানে আপোনাৰ হেৰি ছমাহ মান লাগিবই ব